হেল্ল'
অঁ ক
কি কৰি আছ?
এ কি কৰিবি আৰু এনে বহি আছো।
অ অ ভালে আছ?
ভাল বুলিও ক'ব নোৱাৰি বেয়া বুলিও ক'ব নোৱাৰি আৰু তথাপিও ভালেই আৰু দে বেয়া বুলিও কি কম।
সেইটোৱে ভালে থকাটোহে লাগে।
যাবি নেকি? উম উম সেইটোৱয়েইে আৰু বতৰ, বহুত বেছি বেয়া কালি ৰাতি পা মানে তোৰ ইমানেই বৰষুণ, ইমানেই বৰষুণ অ তাত কেনেকুৱা?
ইয়াতো ইয়াত বৰষুণ, ৰাতি নাই বাৰু? ৰাতিপুৱাৰ পৰা সেটোৰ কেতিয়াবা দিছে জানো মই সেইটো গম নোপাওঁ ভালকে। মই চাৰে সাতটা, মানত উঠিছো। তেতিয়া দবা পিতা বৰষুণ, এই এতিয়া অকমান আগতে এৰিছে আৰু
অ মানে দিয়ে আছে একে ৰাহে
এই পুৰা
এ ৰাতি আমাৰ ইয়াতো কিমান বৰষুণৰ, বাপৰে
উম বতৰটো, একদম পূৰা সলনি হৈ গৈছে আৰু ধৰিব নোৱাৰি কি হৈছে? কি নাই হোৱা।
সেইটোৱে কোনোবা দিনা দেখিবি গৰম, কোনোবাই দেখিবি আকৌ ঠাণ্ডা, এতিয়া গৰম বুলিয়ে কবি নে? ঠণ্ডা, বুলিএ কবি
সেইটোৱে একো ফালে একো নিমিলা হৈ আছে। এতিয়া কিবা এটা কাম কৰোঁ বুলি ভাবিলেও কৰিব নোৱাৰোঁ। এতিয়া মানুহবোৰ পৰিৱেশ চেঞ্জ হৈ গৈছে। তোৰ বেমাৰো হৈছে। উপায় নাইকিয়া হৈছে একো।
উম সেইটোৱেই।
বাকী ভাত খালি?
তাকে। ভাত খোৱা নাই ভাত খোৱা নাই মানে কি হল? ভাত খোৱা আজি অকণমান সময় হ'ব।
কেলে?
এতিয়ালৈকে বনোৱাই নাই মানে মই।
অঁ।
বন বনোৱা মানে সেই ৰাতিপুৱা অলপ উঠাও দেৰি আজি। বতৰৰ জহতে আকৌ কাম অলপো আছিলে কাম। সেইটোৱে কাম অলপো আছিলে। সেইখিনিও কৰিলো কৰি লৈ পেলাই এতিয়া বনাব লাগিব আৰু তোমাৰ কোৱাচোন
মই বনোৱাই নাই। কালি ৰাতিয়ে বনাই থোৱা অলপ আছিলেই। তাৰপিছত এতিয়া কিবা এটা ভাজিব লাগিব। হেৰি আছে তোৰ এইটো ভাত কেৰেলা আছে আলু আছে। সেইটোকে ভাজিব লাগিব।
ঠিকেই মোক সেই কিবা এটা বনাব লাগিব কি বনাও জানো এতিয়ালৈকে ঠিকেই কৰা নাই।
মানে এসাঁজ বনালে যে সি এসাঁজ লৈ ভাবি থাকিবলৈ হয়য়ে নহয় আকৌ কি বনাম কি কথা।
উ সেইটোৱেই।
আ এনেই ভাবিব লগা নহয়। কিন্তু এতিয়া ঘৰৰ পৰা বাহিৰত থাকিলে এইবোৰ ভাবি থাকিব লাগে।
উম সেইটো হয় কিনি খাবলৈ প পাচলিৰ যিহে দাম।
বাপৰে। আৰু ঘৰতো সেয়া কি ক'ৰ পৰা খেতি কৰিবলৈ পাম ন ঘৰৰ পৰা দুই এপত পঠাইছিলে বাৰু দেই। মাজতে সেয়া দিয়ে চলি আছো আকৌ এতিয়া। ক'ত বা বজাৰৰ পাচলি খাব পাৰি জানোৱেই দেখোন এতিয়া আৰু।
উম আৰু এতিয়া বজাৰৰ মানে গোটেই সাৰ দিয়া পাচলি হে।
সেইটোৱে সেইবোৰ আৰু খাব পাৰি নেকি?
সেইটোৱেই। এতিয়া আৱতৰীয়া পাচলি ওলাই যায়। যিটো ছিজনত যিটো খেতি কৰে সেইটো পাচলি সেইটো চিজনত নোলায়েই পিছৰ বাৰতহে ওলায়।
কিন্তু সেইটোহে পায় আকৌ।
হম। তাৰপিছত তহতৰ কঠীয়া সিঁচিছে নাই?
অ সিঁচা হ'ল কঠিয়া ঘৰত সিঁচিলে।
অ।
তাকে এতিয়া বন্ধও হ'বই নহয় আকৌ তহঁতৰ।
আৰু একজাম খতম। হ'লেই আমাৰ আৰু তিনিটা আছে, কালি এটা গৈছে। আৰু তিনটা গ'লে ঊনৈশ তাৰিখলৈ খতম হ'ব, উম।
অ তাৰপিছত বন্ধ।
বন্ধ বন্ধ।
অ।
এহে, ক'ৰবাত যাওঁ নেকি ফুৰিবলে?
ত ক'ত যা কি মানে কোনফালে যোৱা কথা ভাবিছো এতিয়া?
মই ভাবি আছো মানে মাজুলী যাওঁ বুলি। মানে তাত আমাৰ পৰিয়ালৰ মানুহো আছে।
অ।
তেতিয়া সিহঁত গৃহৰো ফুৰা হ'ব।
মাজুলী।
মাজুলী গৈছো কিন্তু তেনেকে ফুৰিবলৈ যোৱা নাই মানে এনেই কিবা কামত গৈছো। গৈ অহা হৈছে।
হয় তথাপিও মানে এনেকে ফুৰি হেৰিকে যোৱা নাই আৰু ন?
অ তেনেকে মানে ইমান দীঘলীয়া পৰ্বলৈ যোৱা নাই মানে এইবাৰ তাকে তেনেকে অকমান থাকিম বুলি ভাবি পেলাই ওলাইছো মানে।
অ, ভালেই হ'ব যদি যাও, কোন কোন যাম বুলি আহিছ কেনেকে যোৱা কথা ভাবিছ?
এতিয়া মানে কোন কোন যোৱা হ'ব সেইটো সিদ্ধান্ত কৰাই নাই। সেইটো পাতিব লাগিব কোন কোন যোৱাটো হয় এতিয়া তোৰ লগতহে পাতিছোঁ। তই, মই যাম আৰু কোন যায় সেইটো সিদ্ধান্তটো কৰিব লাগিব। আৰু থকা মেলা কথাটো তাত
অ মানে তই সোধা নাই এতিয়ালৈকে কাকো?
নাই নাই, তোৰ পৰাহে আৰম্ভ কৰিছোঁ।
অ অ। সুধি চাবি তেতিয়া কোন কোন থাকে?
অ। তই আগতে মাজুলী গৈছা নাই?
গৈছো গৈছো, মোৰ মাজুলী যোৱা হৈছে আগতে। ময়ো সেই তেনেকে ফুৰিবলৈ যোৱা হৈছে মানে মোক।
এ অ।
কেইবাবাৰো গলো মই ফুৰিবলৈ কিন্তু এ হলেও মানে এনেকে দুটামান দিন লৈ যাব পাৰিলে ভাল কিন্তু মই এ কেতিয়াবা ধৰি লও এই গ'লো গৈ আকৌ আহিলোগে ইটো ইটো কাম ওলালে তেনেকুৱা।
হেল্ল, সেইটো মানে নিৰ্দিষ্ট কিবা উ‌ম তেনেকে হেৰি ক গলে ভাল বস্তুখিনি একদম পৰিপাটিকে কথাখিনি জানি, বুজি আহিব পৰা হয়।
অ সেইটোৱে।
কাৰণ তাততো আমি শিকিবলগীয়া, জানিবলগীয়া বহুত কথা আছে।
এই বহুত বেছি আছে মাজুলীত আৰু অ সেইটোয়ে আমি বৰকে ইমান গুৰুত্ব নিদো ন কিন্তু বহুত কিবা - কিবি আছে তাত তেনবিলাক।
এতিয়াতো, বাকীকেইখন সত্ৰৰ কথা বেলেগ, আৰু আউনীআটি সত্ৰৰ কথাও বেলেগ। তাততো, মানে কথাটো এনেকুৱা হয়, তাৰ যিজন সত্ৰাধিকাৰ সেইজনেহে মানে তাত যদি কোনোবা অতিথি থাকিব যায় বহাত, সেইজনে পাৰ্মিশন দিব লাগিব মানে। সেইজনে যেতিয়া ক'ব, তেতিয়াহে মানে তাত থকাটো হয়, কিন্তু বাকী কেইখন সত ক্ষেত্ৰত মানে তেনেকে, সত্ৰাধিকাৰৰ মানে হেৰি ল'ব নালাগে, কথা ল'ব নালাগে মানে।
অ', কিন্তু আমাৰ মানে কি, আমি এনেকে সত্ৰ, সত্ৰ থকা হোৱা নাই যে।
অ'।
বেৰ ৰুম লৈ বা, তেনেকে ক'ৰবাত তেনেকে থকাই হয়।
অ', মই এবাৰ গৈ পেলাই, কমলাবাৰী সত্ৰত আছিলোঁ। আমাৰ, দাদা এটা আছিলে। তাত, তেতিয়া মানে, সেই কথাখিনি ওলাইছিলে। এতিয়া
অ', তাত মানে, তেনেকে সুধি-মেলি ল'ব লাগে।
অ', এতিয়া মানুহবোৰে, মাজুলী বুলি ক'লে হাঁহে। পানী হয় বুলি, কাৰণ নদীৰ মাজত আছে, ব্ৰহ্মপুত্ৰৰ মাজত। কিন্তু, তাত তেনেকুৱা কথা একোৱেই নাই। তেতিয়া মানুহ এজন লগ পাইছিলোঁ মই, বয়সস্থ মানুহ। সেইজনে কৈছে কি, জন্ম হোৱাৰ পৰা হেনো, পানী এবাৰ নে, দুবাৰহে দেখিছে। মানে বানপানীৰ কথা কৈছোঁ, সেইবোৰৰ তুলনাত
উম, গম পাইছো, আমাৰ ইয়াত আকৌ কেনেকে ওলায়।
অ', এতিয়া বাকীবোৰতহে পানীটো বেছি হয়, মাজুলীৰ জলৰ তুলনাত। এনে পানী, এনে পানী হয়, নদী কাষৰীয়া যিবিলাক অঞ্চল, অলপ, অলপ পানী বাঢ়িলে পানীটোত তাত, অলপ অলপ হয় সে ত' মানে একো গুৰুত্বপূৰ্ণ কথা নহয়, কিন্তু মানে যেনেকে মানুহবোৰে কল্পনা কৰে যে, মাজুলীত পানী হ'লে, মাজুলী ডুব গৈ থাকে, সেইটো মানে তেনেকুৱা কথা নহয়।
অ', সেইটোৱেটো, মইয়ো যেই বাৰ গৈছো মানে তেনেকে, মই ইমান, পানী-চানী পোৱা নাই।
অ'। আৰু মানে
মানুহৰ এক্সপেক্টেশচনটো বেলেগ আৰু।
উম, হয়, হয়, সেইটো চবৰে ধাৰণা এটা থাকেই ন, বেলেগ বেলেগ।
উম, সেইটোৱে।
এতিয়া, তাত আৰু এটা কথা কৈছিলে কি?
এতিয়া যোৱা কথাটো কি কৰা যায়, এ যদি সেইফালে যোৱা কথাটো ভাবিছো, এতিয়া ঠিকেই আছে এয়া মইয়ো আজৰিয়ে আছো। যাওঁ বুলি মইয়ো যাব পাৰো মানে, জুলাই মাহটোতো সেয়াই, গোটেই মাহটো আজৰিয়ে।
অ'।
এইকেইদিনতে তেতিয়া যাম দে।
অ', যাব পাৰি আকৌ।
এইকেইদিনতে যাম আৰু, মইয়ো তেতিয়া অজৰিয়ে তেতিয়া।
উম কথাটো হয় বাই। বাকী মা সত কুশলে আছে?
আছে আছে ঘৰত চবৰে ভাল।
হয় তোৰ স্বাস্থ্য পাতি ভাল?
ভাল ভাল ময়ো এতিয়া সেই ঘৰলৈ যোৱাই নাই নহয় যোৱাই নাই মানে মোক- বৰ বেছি দিনো হোৱা নাই বাৰু দেই মই ঘৰৰ পৰা আহা।
অঁ
আকৌ যাম চাগে এইকেইদিনতে আকৌ এবাৰ, অলপ কামো আছে মানে।
হয় হয়
তই এতিয়া- অহা যোৱা কৰি আছ নে নে আকৌ আহিবি ঘৰলে?
মই এতিয়া ইয়াতে থাকি লৈছোঁ মই এক- পৰীক্ষা খতম হলে ঘৰলৈ যামহে।
অ অ
পৰীক্ষা এই ঊনৈছ তাৰিখে খতম হ'ব তাৰপিছতে যাব লাগিব।
অ তেতিয়াই আহিবি তেতিয়াহলে মুঠতে আহি পেলাই যদি- যোৱাঁটো হয় মোক ফোন কৰিবি আৰু মোক কথাটো জনাবি তেতিয়া মোক।
অ মানে মইহে আজৰি আছো তই আকৌ মানে মানুহতো আজৰি থকাৰ সময়ত আকৌ বেলেগ এটা- কিবা এটা ওলাই যাব পাৰে ন বিপদ।
অ সেইটোয়ে সেইকাৰণে চাই ল'ব লাগিব। এতিয়া আজৰি আছো তেতিয়াবা কি হয়? উম
উম হয় হয়।
সেইটোৱে হ'ব তেতিয়া দে।
উম বাৰু ঠিক আছে দে।
উম হব।
উম